হেল্ল'!
হেল্ল'!
হেল্ল' শুনিছা নে?
অ', শুনিছোঁ কোৱা।
কি, হ' কি খবৰ?
ভাল, ভাল তোমাৰ?
মোৰো ভালেই আছোঁ দিয়া। ক'ত আছা তুমি?
অ', বৰ্তমান ঘৰ আহিলোঁ, তুমি ক'ত আছা?
ময়ো ঘৰতে, বাকী ঠিকে আছা?
উম, উম, ঠিকে আছে তোমাৰ ভাল নে ঘৰত?
উম ভাল ভাল। গা চা ঠিকে আছে?
আছে আছে। তোমাৰ ঠিকে আছে নে নাই?
উম আছে আছে। আৰু ম ব্যস্ত আছা নেকি?
নাই নাই কোৱা ইমান দিনৰ মূৰত ফোন কৰিলা।
উম মই বোলো কেনে অলপ মানে হেৰি উম এই উম কিবা এটা বিষয়ে মানে আলোচনা কৰিবলৈ ফোন কৰিলো।
অ কোৱা কোৱা।
উম, মানসিক এ স্বাস্থ্যৰ বিষয়ে কি কবা তুমি?
অ মানসিক স্বাস্থ্যৰ কথা ক'ব গলেতো চোৱা আজিকালি সকলোতে এই বিষয়টো মানে শুনিবলৈ পাওঁৱে ন বহুত ধৰা আৰু বহুত গুৰুত্বপূৰ্ণ বিষয় বুলিয়ে ভাবো এটা।
উম উম হুম।
অ আচলতে মানে চোৱা মানসিক স্বাস্থ্য বুলিলে আমাৰ মন হওঁক মন চিন্তা। অনুভূতি আৰু যোনবিলাক আমাৰ আচৰণৰ সুস্থ অৱস্থাক মানে বুজাই আৰু যেতিয়া এজন ব্য ক্তিয়ে দৈনন্দিন জীৱনৰ চাপ সাম সামৰি স্বাভাৱিকভাৱে জীৱন যাপন কৰিব পাৰিলে তেওঁৰ মানসিক স্বাস্থ্য ভাল বুলিয়ে কোৱা হয় ধৰা।
অ শাৰীৰিক স্বাস্থ্যৰ দৰে মানে মানসিক স্বাস্থ্য ইমানেই গুৰুত্বপূৰ্ণ নেকি?
অ হয় হয়, এইটোতো গুৰুত্বপূৰ্ণ ধৰা শাৰীৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাই সমান গুৰুত্বপূৰ্ণ আৰু আমিও গুৰুত্ব দিয়াটো উচিত। অ মন ভাল নাথাকিলে তুমি শৰীৰ শৰীৰতো প্ৰভাৱ পৰিব। তুমি যদি মনটোৱে ভাল নাৰাখা।
হয় হয়
শৰীৰটো কেনেকে ঠিক থাকিব।
উম আৰু মানে আজিকালি বহু মানুহ মানসিক চাপত ভুগিছে। ইয়াৰ কাৰণবোৰ কি বুলি ভাবা তুমি?
অ মানে ইয়াৰ ধৰা বহু কাৰণ থাকিব পাৰে। ক'ব গলে তাৰে ভিতৰত অধ্যয়নৰ চাপ হব পাৰে। আ তাৰোপৰি যদি কাৰোবাৰ চাকৰি হোৱা নাই। চাকৰি চিন্তা হব পাৰে ধৰা কেতিয়া চাকৰি হব। আৰু বহুত এটেমপ্ত দিয়াৰ পিছতো না নাপালে তেতিয়াও চিন্তা হয়। আৰু আৰ্থিক সমস্যা টকা পই টকা পইচাৰ সমস্যা এইবিলাক। তাৰপিছত পাৰিবাৰিক অশান্তি। আৰু কব গ'লে সামাজিক মাধ্যমৰ অতি মাত্ৰা ব্যৱহাৰবোৰ আৰু একাকটি এইবোৰে হ'ব পাৰে আৰু মই ভাবো। আৰু বহু ধৰণ থাকিব পাৰে বহু কাৰণ থাকিব পাৰে আজিকালি মানসিক
উম হয় হয়। অ শিক শিক্ষাৰ্থীৰ মানে ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায় নেকি?
অ দেখা যায়। উম শিক্ষাৰ্থীৰ বাবেতো বহুতে বহুত দেখা যায় ধৰা। আ পৰীক্ষাৰ চিন্তা হৈ থাকে ধৰা। যে তেওঁলোকে মানে পৰীক্ষাৰ সময়ত লিখিব পাৰিবনে নাই? ভাল ভাল ফলাফল কৰিব পাৰিবনে নাই। তাৰপিছত, - ৰিজাল্টটো কেনেকুৱা হ'ব? দেন- ইয়াৰোপৰি ক'ব গলে যে ভাল চোৱা ভাল নম্বৰ নানিলেতো- ঘৰতো মানে এনেকুৱা লাগে যে ঘৰতো কথা শুনিম এনেকুৱা ধৰণৰ, আৰু- তেওঁলোকৰ ইয়াৰ উপৰিও তেওঁলোকৰ থাকে যে ভৱিষ্যতৰ চিন্তা যোনটো মানে ভৱিষ্যতত তেওঁলোকে- কি কৰিব কি নকৰিব ভাল চাকৰি এটা পাবনে নাই? ভাল মানুহ হ'ব পাৰিব নে নাই? আৰু- আজিৰ যুগত বহুত মানে প্ৰতিযোগিতাই হৈ গৈছে চবফালে। ত' প্ৰতিযো প্ৰতিযোগিতাৰ বাবে বহু শিক্ষাৰ্থী মানে মানসিক চাপ অনুভৱ কৰে। মানে ইমানেই কম্পিটিচন বাঢ়ি গৈছে যে তাত মানে তেওঁলোকে- মানে চাকচেচ হ'বনে নাই এইবোৰে মানে। তেওঁলোকৰ ক্ষেত্ৰতো এইটো সমস্যাই দেখা যায়।
উম' একদমেই ঠিক কৈছা বাৰু, আৰু মানে তুমি যে কথা মানসিক চাপ মানে- কিছুমান লক্ষণ কি কি বুলি ভাবা তুমি?
মানসিক চাপৰ কিছুমান লক্ষ্য ক'ব গ'লে আহ খং বেচি উঠা- এই মানে ধৰা, - এই সৰু সৰু কথাতেই খং উঠা কিবা এটা কলে এনেই এনেই খং উঠি থকা এনি টাইম। সেনেকুৱা হ'ব পাৰে তাৰ পিছত মনোযোগ কমি যোৱাত- ধৰা, কিবা এটা কামত তোমাৰ মন দিব নোৱাৰা এই নকৰো মন বহা নাই- পঢ়াত হওঁক বা তোমাৰ চাকৰি কামতে হওক বা তোমাৰ ঘৰৰে কাম হওঁক। তাৰপিছত টোপনিৰ সমস্যা ৰাতি তোমাৰ টোপনি নাহা- বহুত মানে দেৰিলৈকে- তাৰ পিছত, আৰু বেলেগ অন্য অন্য কাৰণও থাকিব পাৰে চিন্তা- চিন্তাও হব পাৰে কিছুমান কাৰণত আৰু- অস্বাভাৱিক দুখ অনুভৱ কৰা এনেই এনেই মানে আহ কিছুমানৰ মন থাকে ন এনেই এনেই মা- মনটো দুখ লাগি থাকা।
এনেই এনেই যি টি কথা ভাবি- ভাবি তেওঁলোকে মনৰ চিন্তাটো মানে দুখটো আৰু বঢ়াই লয়। আৰু ক'ব গলে, - কামত আগ্ৰহ নথকা এইবোৰেই হ'ব পাৰে মানসিক চাপৰ কিছুমান লক্ষণ।
অঁ' এ মানসিক চাপৰ মানে সেইটো মানে এনে অৱস্থাত কি কৰা উচিত বুলি ভাবা তুমি?
অ‍ঁ ক'ব গলে ইয়াত- বিশ্বাসযোগ্য মানুহৰ লগত কথা পাতিব লাগে। ধৰা, - কিছুমান এনেকুৱা লাগে ন আমাৰ আমি যদি আমাৰ প্ৰিয় মানুহবোৰ লগত- মানুহবোৰৰ লগত এনেকুৱা সময়ত যদি কথা পাতিবলে পাওঁ- ধৰা কিবা এটা আমাৰ হৈ আছে সেনেকুৱা সময়ত যদি- মন পচন্দৰ মানুহ এটাৰ লগত নিজৰ কথা বতৰাবোৰ যদি- অ কব মানে মনৰ কথাবোৰ কব পাৰো তেতিয়া সেইটোও ভাল লাগিব নিজৰ মনটো- মুকলি হব, সেনেকুৱা কৰিব পাৰি তাৰ ওপৰি- তেওঁলোকে নিয়মীয়াকৈ ব্যায়ামো কৰিব ল কৰিব লাগে। আৰু, উম ক'ব গ'লে পৰ্যাপ্ত টোপনি লব লাগে ধৰা ভালদৰে টোপনি ক্ষতি কৰিব নালাগে।
উম টোপনিটো মেইন ৰাতি মানে ল'ব লাগে টোপনি।
উম উম হয়, আৰু ক'ব ৰাতি বুলি নহয় মানে, দুপৰীয়া হওঁক বা যেতিয়া মানে টোপনিটোক মানে পূৰণ কৰিব লাগে আৰু ধৰা। আৰু, সুস্থ খাদ্য খাব লাগে, ভাল ভাল খানা বোৰ খাব লাগে ধৰা, হেল্ডি ফুড। আৰু, প্ৰয়োজন হ'লে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শও লব পাৰে ধৰা। উম। মানসিক স্বাস্থ্যৰ যোনবোৰ বিশেষকৈ থাকে ন, তেওঁলোকৰ ওচৰত গৈ মানে নিজৰ মানসিক অৱস্থাৰ কথা কৈ পেলাই তেওঁলোকে কিজে ইয়াৰে উপায় উপায়ো দিব এনেকুৱা ধৰা।
উম কিন্তু, উম, মানে বহুতে মানসিক সমস্্যাৰ কথা কবলৈ লাজ পায়।
অ', অ' সেই ধাৰ মানে ধাৰণাতটো মানে সলনি হ'ব লাগে, মোৰ মতে দেই আজিকালি আজিৰ যুগত। ইমান আধুনিক যুগতটো হ'বই লাগে আৰু আহ, ক'ব গ'লে শাৰীৰিক অসুস্থতাৰ দৰে মানসিক সমস্যাও, চিকিৎসা যোগ্য হয় বুলি মই ভাবো দেই, মানে পিছলে আৰু যদি এইটো বাহিৰ বাহি গৈ থাকে, তেওঁলোকৰ নিজৰে এটা সমশ্য হ'ব সৃষ্টি হ'ব, যদি তেওঁলোকে এইটোৰ পৰা ওলাই নাহে, মানসিক অৱস্থাৰ পৰা।
উম হম হম, আৰু এ, উম সামাজিক মাধ্্যমৰ মানে প্ৰভাৱ কেনেকুৱা?
আম, সামাজিক মাধ্যমৰ প্ৰভাৱ কব গ'লে সীমিতভাৱে ব্যৱহাৰ কৰিলে উপকাৰী হ'ব পাৰে, আৰু অপকাৰো হ'ব পাৰে ইয়াৰ। কিন্তু মানে সেইটো কলো ন অপকাৰ হ'ব পাৰে, সেইটোয়ে মানে অতিমাত্ৰা যদি আমি ব্য্য়ৱহাৰ কৰো ব্যয়ৱহাৰৰ তুলনা আহ, উদ্ভিদ আৰু, মানসিক চাপ বৃদ্ধি কৰিব পাৰে, ধৰা উম আৰু সামাজিক মাধ্যমৰ যদি ভালদৰে আমি ব্য্ৱহাৰ কৰিছো তেন্তে আমাৰ বাবে ভাল, আৰু যদি আমি মানে ইয়াৰ ইয়াৰ, উম বেয়াও মানে দিশতটো আছে বুলি কব পাৰো।
উম আৰু পৰিয়ালৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ বুলি ভবা তুমি?
বহুত গুৰুত্বপূৰ্ণ, যদি তোমাৰ পৰিয়ালে তোমাক তোমাৰ এইটো সময় তোমাৰ লগত নাথাকে, তেন্তে তুমিতটো আৰু ভাগৰি পৰিবা সেনেকুৱা ধৰণৰ কথা। ধৰা পৰিয়ালৰ সমৰ্থন লাগে, মৰম লাগে, আৰু পৰিয়ালৰ মানে বুজাবুজিও বহুত যথেষ্ট গুৰুত্বপূৰ্ণ। মানুহক মানসিকভাৱে শক্তিশালী কৰি তোলে, তেতিয়া যদি তেওঁলোকৰ মানে চাপৰ্টটো থাকে লগত।
আৰু এইটো ভাবানে তুমি বন্ধু বান্ধৱেও মানে সহায় কৰিব পাৰে বুলি?
উম নিশ্চয় ভাবো মই, ধৰা এজন যদি তেওঁৰ তেওঁৰ জীৱনত ভাল বন্ধু থাকে তো ভাল বন্ধুক যদি মনৰ কথা মানে যিমান দুখ থাকে সেইবোৰ কয় প্ৰকাশ কৰে তেন্তে বন্ধুজনৰ মানে বন্ধুৱে মানে মনৰ কথা শুনি সাহস দিব পাৰে তেওঁক
উম উম
পৰিবি আৰু মানে তেওঁৰ মনটোও তেতিয়া ভাল লাগিব পাৰে
আৰু আ মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ তুমি কি কি কৰা তুমি তোমাক কৈছো মই
অ মই মই নিয়মীয়াকৈ যেতিয়া মানে সময় পাওঁ তেতিয়া মই ব্যায়াম কৰো নহলে মই গান শুনো মই গান শুনিলেও ভাল লাগে মনটো আৰু তাৰোপৰি কিতাপ পঢ়ো ধৰা কিতাপত এইবিলাক উম গল্প এইবোৰ পঢ়ো উপন্যাস তাৰ পিছত আৰু যেতিয়া সময় পাও পৰিয়ালৰ লগতো সময় কটাও মনটো বেয়া লাগিলে আৰু আহ আৰু সময়মতে মই বিশ্ৰাম লওঁ সেইবোৰে কৰো কব গ'লে মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ বিশেষ একো নকৰো তাৰপৰি
অ এ ধ্যান বা মানে আৰু যোগ ব্যায়াম উপকাৰী নেকি
অ অ ধ্যান আৰু যোগ অ ব্যায়ামে মানে মনটো আমাৰ শান্তি ৰাখিবলৈ সহায় কৰে দেই সেইটো উপকাৰী বুলি মই ভাবো
আৰু বিদ্যয়ালয় আৰু মহাবিদ্যলয় এই বিষয়ত অ সচেতনতা বৃদ্ধি কৰা উচিত বুলি ভাবানে তুমি?
অ ভাবো কাৰণ চোৱা ছাত্ৰ ছাত্ৰীসকলক যদি মানসিক স্বাস্থ্যৰ বিষয়ে সঠিক জ্ঞান দিয়াত টো মানে অতি প্ৰয়োজনীয় যাতে পিছলৈ তেওঁলোকেও এইটো সাৱধান হৈ থাকে বুলি মই ভাবো।
উম উম অ আজিৰ আলোচনাৰ পৰা মই বহুত কথা শিকিলো দেই।
অ উম মোৰো ভাল লাগিল দিয়া।
উম ঠিক আছে দিয়া।
অ ঠিকে আছে তেন্তে দিয়া।